হেল্ল'?
হেল্ল' শ্লামালেকুম।
আলেকুম চালাম, কি খবৰ?
ভালে আল্লাই ভালে ৰাখিছে, আছোঁ।
অ', কি কৰি আছা? ভালে।
কৰাকে একো নাই মানে এইয়া অলপ বেমাৰ হৈছে চৰ্দি, জ্বৰ, মাথা বিষ।
এতিয়া চবৰে সেনেকুৱা চৰ্দি জ্বৰ। মাথা বিষ চবৰে হৈছে।
অ', গ কাহ হৈ ঔষধ মানে মোৰ এনেই আগতীয়াকে কাহ এটা আছিলে যে। সেইয়াৰ টেবলেট খাইছোঁ খাইছোঁ যদিও সেনেকে কাঁহ টো নুঠে অলপ অলপ উঠি থাকে আৰু।
হয়, হয়। অ', মানে কি হেৰি, কাহতোৰ হেৰি কৰিবাচোন। তুলসী উম, তুলসী পাত যে তুলসী পাত। আদা তাৰপিছত আকৌ লং একেলগে ঠেথালি পেলাই। অ', ঔষধখিনি ঠেথালিবা একেলগে আৰু। ৰসটো ওলাই এতিয়া অকণমান নিমখ দি গৰম কৰি গৰম কৰি পেলাই, তাৰ পিছত আকৌ হেৰি কৰিবাচোন এয়া মৌ যে।
উম।
মৌ ৰস দি তেতিয়া সেনেকে খাবাচোন, তেতিয়া অ'
মামাই
হয়।
মৌ ৰস নিদিয়াকে এনে আদা আৰু তুলসী পাত জালুক দি লং ইলাচি দি থেচালি পেলাই এনে অলপ কুহুমীয়া গৰম কৰি পেলাই খোৱাইছে, আমাৰ আছে নহয় ঘৰত।
খালেও অ', খালেও ধৰি লও এতিয়া মৌ দি সেইখিনি গৰম কৰি অকমান দুটামান দানা নিমখ দি তাৰপিছত গৰম দি তেতিয়া আকৌ হেৰি মৌতো দি খালে মানে, দিনটোত যদি দুই পালি বা তিনি পালি খাই দিয়া। তেতিয়া একদম একেবাৰে ভাল হ'ব, এতিয়া কাহ চৰ্দি চবৰে আহিছে, জ্বৰো আহিছে এইবাৰ জ্বৰটো একদম বহুত ভাই-ভাইৰাছ হয়, একদম অ', ভাইৰাছ অ' বোলে এইটো পতককে হলে ভাল নহয় আকৌ এই মান মানি মুনি যে মানি মুনিয়ে সৰু, সৰু, সৰু আছে ডাঙৰ, ডাঙৰ আছে। সেইটো আনি মঠেৰালি পেলাই খাবাচোন তেতিয়া ভিতৰত যদি কিবা আই চাই ওলায় তেতিয়া মানে ওলাই যাবগৈ।
ওলাই যাব গ অ' সেইটো ক'ত
এনেই খাব পাৰিছানে নাই ভাত
পাৰে হ'ব গ'ল গৈ সেইকাৰণে মাক কৈছো হলো ঘৰত গ'লে লৈ আহিব বগুলি পেলাই।
অ'অ' পথাৰত পোৱা যায় এতিয়া মানে হাল বোৱা নাই নহয় এতিয়া চব পানী নাই যে।
মোৰ আম্মাহঁতৰ সিফালে পথাৰ আছে সিহঁতৰ ফালৰ পৰা লৈ আহিব পাৰিব আৰু ত আমাৰ ইয়াত নাই সেইবিলাক বস্তু।
হয় নেকি অ' অ' আমাৰ এইপিনে পোৱা যায় পথাৰত হাল বোৱা নাই যে এইবাৰ পানী নাই মানে সেইটো কাৰণে হাল বোৱাব পাৰ এতিয়া একে সৰুও আছে ডাঙৰ আছে আছে বহুত আছে আমাৰ ইয়াৰ পৰাও কোনোবা গলে দি পঠাব পাৰিম বাৰু।
অ' বৃহস্পতি হোৱ তেনে ধৰ আমাৰ জোনাব লৈ আহিব পাৰিলে হয়। বৃহস্পতি দিব নহয় ন আমাৰ ইয়াত বজাৰ কৰিব যেতিয়া আহে তেতি দি পঠাব পাৰিলে হয় এতিয়াতো আমাৰ জোনাবৰ সময়তো নায়েই চাগে আনিব কাৰণে।
হয়। এই এতিয়া মৰিগাওঁ পৰা আহি পাইছেহে ছোৱালীজনী কি চাউথ ইণ্ডিয়া শাৰী লাগে হেৰি কলেজত। পিন্ধিবৰ কাৰণে।
অ' কিবা প্ৰগ্ৰাম আছে চাগে, প্ৰগ্ৰাম আছে চাগে?
অ' কিবা বোলে প্ৰতিযোগিতা আছে সেয়াই গোটেই ডিপাৰ্টমেণ্টৰ সেয়া কাপোৰ পিন্ধিব লাগে সেয়া আনিলে গৈ সে আনিলে অকমান আৰাম কৰিছে মই অকমান মানে হেৰি আবেলি সমান সদায় মানে খোজ কাঢ়ো সেয়া খোজ কাঢ়িব আহিছো। বহুত ওজন হৈ গৈছে যে গাটো সেইকাৰণে ডক্তৰে মানে খোজ কাঢ়িব দিছে। বয়সতকৈ মানে ঠাইটো গৈ একদম মোৰ ওজনতটো বেছি হৈছে ষাঠি তলত থাকিব লাগে। এতিয়া মানে কি মোৰ একদম সত্তৰ ওপৰত আছে বাসত্তৰ কেজি আছো সেটো কাৰণেতো হেৰিটো ওজনটো কমাবৰ কাৰণে মোক খোজ কাঢ়িব দিছিল যে।
সোনকালে উঠিব সোনকালে উঠিবলৈ বে একে মানুহ নুঠা আগতে আপুনিতো নামাজ পঢ়ে নামাজ পঢ়ি কিনে ঘূৰিলে আপোনাৰ তেতিয়া বেছি কামত দিব এতিয়া এইখিনি সময় ইমান কামত নিদিলেও ৰাতিপুৱা ফাৰ্ষ্ট টাইম বাহিৰত
খোজ কাৰো ৰাতিপুৱাও খোজ কাৰো। ৰাতিপুৱা খোজ নাখাক নাকাৰাকে নাথাকো আকৌ ডায়েবেটিছ হব ভয় লাগে আমাৰ মাও আছে আমাৰ দেউতা ও আছে। ধৰি লও আমাৰ মায়েতো ৰাতিপুৱা তিনি ঘন্টা খোজ কাঢ়ে এতিয়া ধৰক তৰ মতেদি ধৰি লওক মাকৰ থাকিলে বোলে পঞ্চাশ পাৰ্চেণ্ট থাকে ল'ৰা ছোৱালী লৈ আকৌ বাপেক থাকিলে গোটেই গোটেই এশ পাৰ্চেণ্ট থাকে হেৰি ওৱা বা, বা মাক বাপক থাকিলে লোৱা। ছিল সেইটো কাৰণে ভয় লাগে এইেইটো কাৰানে ৰাতিপুৱা খোজকাঢ়ো। আমাৰ মা-দেউতাৰ দু-দুইটাই আছে মানে ডায়বেটিছ উম, এ আমাৰ এই আমাৰ হেৰি হোৱা মাদেৱ তে আকৌ বহুত ডক্তৰে যি কয় তাকে শুনে এতিয়া আমা মাপ একে'ল হেৰি কৰে, ওৱাম একাপ চাউল ভাত খাব দিয়ে দুপৰীয়াহে একাপ চাউলৰ ভাতহে খাব, আকৌ তিনিটা বজাত আক ফুলই বনাই তেতিয়া চাহ একাপ খাব। তাৰপিছত আকৌ গধূলি সময়ত খাব সে সেনেক কি হে খা আকৌ ৰাতি হ'লে তেতিয়া ৰুটি খাব।
সেটো বাচি খালে বেমাৰো ধৰ কণ্ট্ৰলত থাকে আৰু ধৰ নাবাহে ব স্তুো নৰ্মেলত থাকে আৰু এ সেনেকুৱা।
খাব দিয়ে যে সেইখনে ৰুটি খাই ভাত খালে বোলে বাৰে বাৰে পেছাপ কৰিব উঠিব লাগে যে সেইটো কাৰণে সেকানে ৰুটিহে খায়। অ। হ
মাহীজনী সেনেকে ডায়েবেটিছ থাকোতে সেয়া ৰুটিয়ে খাই ডেইলি ৰাতি ৰুটি খাই তিনিটা ৰুট টিউবত বেছি নাখায় তিনিটাই ৰুটি খাই শুকান ৰুটি খাব লাগে।
তে সেইহে হোৱা এ এটা বা দুটাহে খাব বেছি নাখায় লাগে ভুক ভুকতে থাকিব ঘনাই খাব নহয়, ঘনাই খাব লাগ
এতিয়া আপোনাৰ বয়স যেনেকুৱা আছিলে মোৰ মাহীজনী তেনেকুৱাই বয়স আছিলে।
হয়।
অ সেইটো কাৰণে ধৰ দুটা বেছিকে খাই আৰু ডক্তৰে খাবৰ দিয়ে তিনটা ওপৰত খাব নিদিয়ে, তিনিটা ধৰ একে বেছি আৰু।
আমাৰ মা আকৌ হেৰি কয় দুপৰীয়াই ভাত একে খাই লৈ আমা দেউতাহে ধৰি ল হেৰি কয় এ সময় এ হেৰি কয় এ মায়ে কয় কদাক কি অকমান অকমান খাই থাকিম একেবাৰে খাই লওঁ সেয়াক কৰে আৰু মায়ে বহুত কাম কৰে যে সেইটো কাৰণে বেছ তিম বাঢ়ি নাযায় আমা আক
বেমাৰ নহওক দিয়া দিয়কচোন বাৰু হেৰি কৰিবই লাগে আৰু ব্ৰ কামটো কৰি খাবই লাগিব। অ মতা মানুহ যাই অলপ বেমাৰ হ'লে ধৰ পৰি যাব গ মাইকী মানুহজনী হেজ মত কৰিব লাগিব সৰু সুৰা বেমাৰ হ'লে মাইকী মানুহজনীয়ে ধ হেৰি নক কৰে আৰু
অ অ। দুটা সপ্তাহত এটা কণী খাব লাগে সেয়া আহ দেউতাই মানে এটাহে কণী খাব আৰু বেছি দিলেও নাখায় কয় নাই নাই নাই বেছি খাব নোৱাও, নাখাওঁ। সেয়া কয় তাৰ পিছত আকৌ ডেইলি একাপ গাখীৰ খাব দিয়ে সেই গাখীৰ খিনিহে এ কাপ খাবয়ে মানে আও ডক্টৰে কৈছে যেতিয়া ডক্টৰে যদি কয় এতিয়া মই বই আ দেউতাই মানে সেইটোকে ভাবি ল'ব অ হয় দে এইটোয়ে কৈছিল, হ হ। অ চিধা চিধি মানুহ যে কি ক'ব মানে সেইটোকে ভাবি ল'বা আৰু কৰ'বাত যদি যাই অ আৰু কৰবাত যদি যায় পানীৰ বটল এটা আৰু মেৰি গোলৰ বিস্কুটৰ পেকেট এটা থাকিবই মানে আও।
থাকিবই মানে কৰ'বাত যদি ভোক লাগে খাই দিয়ে বাটতে আৰু।
হয় অকমান ভোক লগা নিচিনা পালে মানে দুখন ওলাব আ পানী দিয়ে খাই দি
ঠিকে কৰে, বেচ মানুহ আছিলে তোমাৰ আব্বাই।
হয় এতে সেইয়াই। কি কৰিবা এতিয়া একদম বেমাৰো বুল ভয় লাগে সেইকাৰণে, পৰিয়াও খোজ কাঢ়ো আৰু আবেলি,
অকল বেমাৰী বুলিয়ে নহয় সকলো মানুহে বাচি থাকিব লাগে বাচি খাব লাগে। হয় তেতিয়াই ধৰ বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পৰা যায় আৰু
হয় হয় হয়। এতিয়া দুপৰীয়া খোৱা বোৱা কৰিলা।
অঁ খালোঁ। খালো মানে ব্ৰইলাৰ আনিছিলো ব্ৰইলাৰ আলু। উঠিছিলো উ। ব্ৰইলাৰ হেৰি ঠেঙ আনিছিলো।
হয় হয় হয়।
দুইবিধ ধৰ বেলেগ বেলেগ কে বনালো বনাই কিনে খালো আৰু ছোৱালজনীয়েও পৰীক্ষা দিব গৈছিলে আজি লাষ্ট পৰীক্ষা আছিলে সৰুজনী। এ পৰীক্ষা দি আহি পেলাকে মাহীয়েকো আছিলে খালোৱাৰ। তিনিজনীয়ে ভগাই পেলাই আমাৰ ধৰ ৰাতিপুৱা গুচি গৈছিলেগৈ আহিব চাগে এতিয়া।
হয় হয় অ ব্ৰইলাৰ হেৰি কৰিব। চোন ব্ৰইলাৰ বিলাহী দি খাব চোন।
বিলাহী দি বনাই খালে বহুত ভাল লাগে হয় বনাইছো খাইছো। বস্তুবিলাক অ বহুত ভাল লাগে আৰু আপুনি কেনেকে বনায় বাৰু।
মই বিলাহীটো হেৰি কৰ হ মাংস খিনি আগে হেৰি কৰি লওঁ গৰম পানী দি। ন সিজাই লাও সিজাই লৈ গৰম পানী দি তেতিয়া গৰম পানীত সিজালে মানে এ ব্ৰইলাৰ টো টাইত হয়। তেতিয়া ভাল আৰু অ সিজাই লৈ থৈ থাক তাৰ পিছত আৰু হেৰি কৰো বিলাহী কি কয় মাংস খিনি তেতিয়া তেলতে ভাজি লওঁ। ভাজি লৈ নহৰু। পিয়াজ আদা লং ইলাচি যিখিনি মছলা লাগে আৰু গোটেইখিনি দিওঁ আৰু ধৰি লওক জিৰা পৰা একদম, মচলা পা চব অলপ অলপ দিম উম অলপ, অলপ দিওঁ তেতিয়া হে বনাই লওঁ বনাই লৈ তাৰ পিছত বিলাহী খিনি, অ তিনটামান কি কৰো এয়া সৰু সৰুকে কাটি,
অ,
সৰু সৰুকে কাটি তেতিয়া মানে তেতিয়াহে গলি যাব বস্তুতটো। তেতিয়া কয়লা, লগতে বাকি দিওঁ আৰু তাৰপিছত ঢাকনখন মাৰি দিওঁ অলপ হেৰি ধৰি লওক, বিলাহী পানীটো ওলাই নহয়। পানীতটো মাৰ যোৱাৰ পিছত তেতিয়া মানে কি কো আৰু পানীতটো মাৰি যোৱাৰ পিছত তেতিয়া আকৌ অলপ পানী দিওঁ এ, পানী দি তেতিয়া আকৌ মজা,
অ এইটো সেনেকে বিলাহী দি চুহা ৰাখি ভাল নালাগে দিয়ক। তে থপথপিয়া কৰিব লাগে।
দিওঁ বিলাহীটোতো আকৌ ভালকে সিজিব লাগিব হয় অ সেইটো, স কাৰণে অলপ পানী ছ চটিয়াই দিয়ে যেনেকে সেনেকে দিম দি লৈ তাৰপিছত তিনিবাৰ মান সেনেকে, দিও দি লৈ তাৰ পিছত যেতিয়া বিলাহীটো সিজিলা, তাৰপিছতহে আৰু হেৰি আকৌ অলপ পানী দি তেতিয়া একদম, থুপথুপিয়া কৰি অলপ ধৰি লওক আঠা নিচিনা ৰাখে যে সেনেকে,
অ', আপুনি চাগে মচলাটো অলপ কম পৰিমানে ব্যৱহাৰ কৰে। যিহেতু ডায়বেটিছ আছে।
অ', মছলাটো কিয় কম-কম বেমাৰ যে, সেইটো মানে চব বিদায় অলপ অলপ-দিওঁ আৰু বেছি নি দিওঁ।
আমি, মই বনালে আকৌ মই তেলতে ধৰ ব্ৰইলাৰ খিনিত তেলত টে ভাজি মচলা দি ধুনীয়াকে ভাজি লৈ
অ', পিছত শিকিম বাৰু এতিয়া মোৰ হেৰি মানুহ জনে মাতি আছে, যাওঁ গৈ।
হয় নেকি, ঠিক আছে হ'ব দিয়ক।